অ' কি কৰিছা? ভালেই দিয়া। তোমাৰ ভালনে? অ' কি কৰি আছিলা?
এই গৰম যে, অকমান ফেনৰ তলতে বহি আছো।
উম হয় দিয়া। ফেনৰ তলত আছা? এয়া কি জানা ইন
ত নকবা আৰু বহুত গৰম হৈছে দেই। কালি আৰু আজি।
অ' দুদিন আগতে ইমান বৰষুণ তোমাৰ। এতিয়া একে গৰমত থাকিব নোৱা নোৱাৰো হৈছানে। উম, কিয় এনেকুৱা হৈছে বাৰু?
জানো? কিয় হৈছে, বতৰটো ইমান সলনি হৈছে। উম, বাৰশৰ। অ, 'হয়, হয়। আ সেই গৰম, এই গৰম অ এই গৰম এই ঠাণ্ডা সেই সেইকাৰণে মানুহৰ বেমাৰ হৈছে।
এ বহুত বেমাৰ হৈছে। জানানে আমাৰ ভন্টিৰে ইমান বেমাৰ। তোমাৰ সেইদিনাখন মানে তোমাৰ আজি দুদিন হৈছে তাইৰ ৰাতি জ্বৰ উঠিছে, গম পাইছা? তাপিছত জ্বৰ উঠাৰ কাৰণে পিছদিনাখন তোমাৰ ভাল নাপালে, তাইও আমাক নকলে। ভাবিছে জ্বৰ উঠিছে আৰু ন। ভাল হৈ যাব। কিন্তু পিছদিনাখন তোমাৰ মানে যেতিয়া হেৰি হ'ল, বেছি হৈ গ'ল মাত দিব পৰা নাই। মায়ে তেতিয়া কলে। গৈ পেলাই লৈ আহিলো গৈ। তোমাৰ ৰাতিলৈ সে ইমান অ অসুবিধা হৈছে। তোমাৰ উশাহে লব নোৱাৰে। তাৰপিছত তেনেকে গৈ সেয়া হৈ গ'ল। মানে প্ৰেছাৰটো তোমাৰ ল' হৈ গল একো খাব
অ দুৰ্বল হৈ আছে।
অ সেইটো কাৰণে। অ তাৰপিছতে মায়ে কৈছিলে তোমালোক অ তোমাৰ বোলে লগৰ জনী এই যে ছোৱালীজনী বোলে বেমাৰ।
অ। অ তাইৰ ছোৱালীজনীৰো। ইমানেই বোলে জ্বৰ তাকে নাই আজি আকৌ ডক্টৰ ছে কালি বোলে জ্বৰ দুশ এশ ছয় নে কিমান। এশ ছয় বুলি কলে। তাৰপিছতে ডক্টৰৰ ওচৰলৈ লগালগ লৈ গ'ল। লৈ গৈ সেই ঔষধ পাতি দিলে, খোৱালে। আৰু মানে জ্বৰটো কেনেকুৱা বোলে জানানে? তৎক্ষণাতে উঠে একদম বহুত তাপ।
ত আমাৰ আকৌ ভণ্টি তোমাৰ প্ৰথমতে মাত মাথা বিষ গম পাইছা? প্ৰথম মাথা বিষ হৈছে। তাৰ পিছতে তোমাৰ লাহে লাহে এতিয়া জ্বৰটো কি হৈছে জানানে? পে যদি তুমি মানে টেবলেট খোৱা, অকমান সময় মানে তোমাৰ জ্বৰটো কমি থাকে। অলপমান পিছত তোমাৰ জ্বৰটো আকৌ উঠি আহে। মানে গম পাইছা নে? এইটো সেইটো কাৰণে কাম দিয়া নাই তোমাৰ এতিয়া মানে চেলাইন দিব লগা হৈছে। এই আমাৰ ডাঙৰ বা জনীও আহি লে সেই চেলেন এটা দিছে, দি পেলাই কৈছে এতিয়া এতিয়া মানে জ্বৰটো নাই যদিও একো খাব নোৱাৰে। তোমাই একোৱে খাব নিবিচাৰে এতিয়া। অ অ খাবলৈয়ে নিবিচাৰে উম সেইটোৱে খাব নিবিচাৰে তোমাৰ আমি মানে ইমান এতিয়া ইটো বনাই দিছোঁ সিটো বনাই দিছোঁ নাই একো নাখায় এই এতিয়া নেমু চৰ্বত অকণমান দি থৈ আহিছো তোমাৰ সেইটো খাই নেকি বোলো খাওক
অ দুৰ্বল হৈ গ'লে আকৌ একেবাৰে নাখালেও বেয়া নহয় মেডিচিনবোৰ খ খাই থাকিলে কিটো হ'ব কিবা এটাতো পেটত পৰিব লাগিব
চেলাইন দি থাকিব লগা হৈছে কাৰ
অ তাইৰ এই মোৰ লগৰজনী ছোৱালীজনীকো সেই চেলাই দিছে চাগে আজি নি পেলাই আৰু তাই লেট্ৰিনো কৰিছে বোলে বমিও কৰিছে
অ একে একে গম পাইছা আমাৰ এইও তোমাৰ লেট্ৰিন হৈয়ে আছে হৈয়ে আছে অ
অ অলপ দিনৰ আগত এইটো এইটো মানে আহিছে জানানে অলপ দিনৰ আগত আমাৰ ঘৰৰ ওচৰৰ মানুহজনী অ তেনেকুৱা হৈছিলে জ্বৰ উঠি আহ খুব অ খুব বোলে মোৰ বিষয় মোৰ তেতিয়া মানে কথাটো মই এতিয়া চিন্তা কৰিছো কবলৈ মোৰ বিষায় আৰু মূৰৰ বিষয়ৰত থাকিব নোৱাৰে জ্বৰটো তৎক্ষণাত উকিয় আহে ভাল নহয় একদম মাত চাত ভাঙি মানুহজনীৰ অৱস্থা নাই একো খাব নোৱাৰে অ খিনাই কৰি গৈছে গে তাৰপিছত তাকে মানে এইবোৰ আৰু ভালকে দেই অকমান ভালকে হেৰি কৰা মানে যত্ন কৰা খোৱাতো কিবা নহয় কিবা অকমান কিবা
অ সেইটোৱে নহও তাইক মানে আমিতো নিজ এতিয়ানো খাবলৈ দি আছো তাই কালি কলে কি ডাবৰ পানীকে খাওঁ বুলি ঘৰতে নাৰিকল গছ আছিলে যে তাৰ পৰাই নাৰিকলকে পাৰি পেলায় দাব দিলে ধৰি লোৱা তাৰপিছত সে অকনমান হে খাব বিচাৰে গম পাইছা যেনেকা লেট্ৰিন টো হৈ আছে যে বহুত কমজোৰ হৈ গৈছে মানে অ
বেমাৰটো হয় দিয়া হয় দিয়া এই বেমাৰটো কেনেকুৱাই
মানে সেইকাৰণে তাই খাব বিচৰা নাই ডায়েৰিয়া টাইপত হৈ গৈছে গম পাইছা নাই ডায়েৰি য়াও এতিয়া তুমি ক'ব নোৱাৰা কাৰণ ডায়েৰিয়া হলে এনি টাইমে হৈ থাকে বমিটো তোমাৰ নহয় কিন্ত কি হয় ঔষধ যদি তুমি খোৱা নহয় তাই ওকলিয়াই থাকে বমি বমি ভাৱটো আহে কিন্তু হোৱা নাই সেইটো এতিয়া বহুত অসুবিধা কৰি আছে এতিয়া তোমাৰ নেমু পানী অকমান দি থৈ আহিছো ৰিপৰ্ট এনে ৰিপৰ্ট বিলাক উলিওৱা হৈছে ৰিপৰ্ট বিলাক অ কালি মানে তেজৰ পৰীক্ষা কৰিছো অ কাজি কালি মানে তোমাৰ তাইতো যাবই নোৱাৰে তাৰ পিছত সেই তাৰ পৰাই ল'ৰা এটা আহি পেলাই ইয়াৰ পৰা মানে তেজটো লৈ গ'ল সি এই ৰিপৰ্টবিলাক ওলাইছে ডেংগু মে মেলেৰিয়া এইবিলাক একো নাই মানে বেমাৰ এটাই হিমগ্লবিন টো ডক্তৰে কমা বুলি কৈছে কিন্তু হিমগ্ল'বিন টো তোমাৰ এঘাৰ ওপৰতে আছে বায়ে কৈছে থাকিলে ছয় মাইকি মানুহৰ কাৰণে মানে সুবিধা এতিয়া হয় এতিয়া এঘাৰ আছে যদি এঘাৰ পইন কিমান আছে মানে সেইটো ঠিকে আছে তোমাৰ বাকী চব ঠিকে অ এতিয়া মানে চব ঠিকে আছে কিন্তু তোমাৰ মানে এতিয়া মানে কমজোৰ হৈ আছে একো খাব
নহয় কমজোৰ কমজোৰ নহব কিয় তাই যদি লেটিনো কৰিছে ভাত খাব নোৱাৰে একো ইফালে গাটো মানে জ্বৰ হলে মানুহ এনেও দুৰ্বল হয় ন আৰু তোমাৰ এন্টিবায়টিক ঔষধটো
উম উম উম সেইটোয়ে সেইটোয়ে এতিয়া সেইকাৰণে মানে উম সেইটো কি কৰিছে বায়ে আজি মানে চেলাইন দিছে যে তোমাৰ হেৰিও লেটিনৰ মানে চেলাইন হে দিছে ঔষধ খাব নোৱাৰে খালে বোলে ডিঙিত ত মানে গিলা না মূখখন বেয়া বেয়া লাগি আহে ন ঔষধ বিলাকৰ গোন্ধটো অকতা নহয় জানো সেইটো কাৰণে উম বহুত অসুবিধা হৈছে তোমাৰ এনেকে এতিয়া যদি তেনেকে থাকে ভালো নালাগে দিয়াচোন আমি খাই আছো তাই খোৱা নাই একো
তিতা লাগে অঁ
বেয়াওতো লাগে ন নিজে খাই থাকিবলৈ তাইক নোদ
অঁ এতিয়া খাব নোৱাৰে এটা কাম কৰা হেৰি চাই লোৱা আৰু এদিন বা দুদিন ঘৰতে ট্ৰিটমেণ্টটো কৰি নহলে গুৱাহাটী ফালে লৈ যাবা এবাৰ দেখাই লৈ আহিবি
অঁ দেখাই লৈ আহিমগৈ সেইটোয়ে এবাৰতোন তোমাৰ এনে তাই য'ত আছিল তাতে এবাৰ দেখা খালেই দেখাওঁতে ডক্টৰে কৈছে ভাইৰেল জ্বৰটোৱে হৈছে যে সেইটো কাৰণে তেতিয়া ধৰি লওঁক সেইদিনাখন ৰাতিওতো তোমাৰ উশাহটো নোপোৱা কাৰণে আকৌ লৈ যোৱা গ'ল লৈ যোৱা তাতেও কৈছে কৈছে জ্বৰটোৰ কাৰণে হৈছে যিহেতু তাই মানে প্ৰেছাৰটো একেবাৰে কমি গৈছেতো কছে দে সেইটো কাৰণে উম উম বেছি হৈআছে মানে ইমানো বেছি নহয় এতিয়া বায়ে তাকে কৈছে ডায়ৰিয়া হ'বলে হ'লে তো এনে টাইম হৈ থাকিব লাগিব ন কিন্তু তাই মানে কি জানানে অলপটাইম এবাৰ হ'ল নহয় মুঠতে এতিয়ালৈকে তাই চাৰিবাহ মান গ'ল চাগৈে তোমাৰ মানে চব মানে এতিয়া তাই মানে কি জানা জোৰ কৰি মানে একো খাব পৰা নাই খাব পৰা নাই কাৰণে তোমাৰ ধৰি লওঁক। হে হেৰি হৈ আছিল চব মানে হেৰিহে লৈ আছে ন পানীৰ নিচিনা বস্তু হে লৈ আছে আৰু সেইটো কাৰণে ধৰি লও যিমানে যি নহওক ন ভাত কেইটা খালেহে মানুহে শক্তি পায় তাই যদি এতিয়া ভাতেই নাখায়
গা বেয়া হোৱাৰ আগতে তাই হেৰি কৰিছিল নেকি টোপনি খতি টোপনি খতি কৰিছিল নেকি?
তাইতো ন তোমাৰ ডিউটি বিলাক কেনেকুৱা জানাই হয় সিহঁতৰ ৰাতিও হয় ডিউটি সেইটো কৰিবই লাগে
তাকে টোপনি খতিটো হ'লেও মানে অলপ প্ৰব্লেম এটা হয় হজমতটো নহয় যে
অঁ সেই দুদিন মানৰ আগতে এনেই তাই মানে তোমাৰ অকণমান গা বেয়া আছিলে তেতিয়া আমি গৈ পেলাই লৈ আহিছিলোঁগৈ তাৰ দুদিনৰ পিছত তাই আকৌ ভাল পালে পোৱাৰ পিছত তোমাৰ ইতিহাস আকৌ সেই জ্বৰটো উঠিছে আৰু অসুবিধা কৰি আছে জ্বৰটোৱে
নাই নাই ভালকে এবাৰ দেখুওৱা দেখুৱাই চোৱা চাই পেলাই হেৰি কৰা নহয় এনেকে সদায় এনেকে থাকিলে কেনেকে হব ন আৰু মানে কি হয় বেছি দুৰ্বল হৈ হৈ গৈ থাক নহয় একেবাৰে নোখোৱা নকোৱাকে থাকিলে। গাতো বেয়া মানুহৰ তথাপিতো কিবা এটা খাই থাকিলেও ভাল লাগে দে। বোলে গাটো বেয়া যদিও কিবা এটা খাইছে ভাতেই হওক এঘহা খাইছে। ভাত খাবলৈ মন যোৱা নাই বেলেগ ফল মূলে কিবা এটা খাইছে বা বেলেগ কিবা বনোৱা বস্তু কিবা এটা খাইছে ন এতিয়া যে একোৱে নাখায় গাতো আৰু
মায়ে সেই লেটিন হৈ আছে সেই কাৰণে তোমাৰ গোল্লা যে গোল্লাত টো খোৱা ভাল ন লেটিন ন হৈ থাকিলে গোলা আনিছে গুলা টো খাব নোৱাৰে তেওঁ ৰস টো গে দিছে খা উম উম দিছে তাৰ পিছতে তোমাৰ এনেই মালভোগ কলটো অলপ আনিছোঁ মালভোগ কলকে বোলো এটা খোৱাই দিওঁ এটা খাব নোৱাৰে আধা জে খাইছে মই এতিয়া ভাবিছোঁ হেৰি গাখীৰ দি পেলাই মালভোগ কলটো একে ধুনীয়াকৈ মিক্সিত পিছে জুচ।
গাখীৰতটো দিবা জানো গাখীৰতটো এনে লেট্ৰিন হৈ থাকিলে বেয়া বুলি কয় কিন্তু দেই।
অঁ সেইটো কাৰণে বেয়া তাই ভিটামিন নহলে তোমাৰ একোৱে নাপাব তুমি। খালি কলটো তুমি পিছ। বেচি দিলে সেইটো আৰু কি গোটাই হৈ থাকিব ন পানী দিলে তাৰ সোৱাদ। টো হ বেয়া হৈ যাব অ তোমাক গাখীৰ নিদিলে দিবা কি তুমি?
ন
চো নাখায় তোমাৰ যিয়ে আনি দিছো একো নাখায়, মই সুধি আছো তোৰ যদি কিবা খাব মন গৈছে ক তেতিয়া সেইটোকে আনি দিম মানে একো খাব মন যোৱা নাই বোলে তাই। খাবই মন নাযায় কিনো কৰিবা মন নগলে হয়।
সিজাই খুৱাইছা নে?
অ' খুৱাইছে কালি মানে ম উম দিছে মানে কি জান দালিটো যদি খাবলৈ দিয়ে তেনেহ'লে তিতা মুখত তিতা ভাৱটো আছে তোমাৰ। অ' সেইটো কাৰণে ভিতৰ ৰত জ্বৰ আছে, উম। এতিয়া তিতা তিতা লাগে কাৰণে অ' সেইটো। জ্বৰতো বহুত বাঢ়িছ তোমা তোমাৰ সেইটো কাৰণে ন তাই থাকিব পৰা নাই ন। জ্বৰটো মানে কি জানানে ঘপককে হ'ল। উম, অ' বহুত খিনাই গ'ল। তোমাৰ দেখিলে তুমি ক'বা যে ইমান খিনাই গ'ল দু দিনতে তোমাৰ চকু তকু গাঁতলৈ গৈ পেলাই গম পাইছা। উম, তেনেকুৱা হৈ গ'ল আক অ তুমিও একে সাৱধানেহে থাকিবা বেছিও পানী চানী এইবোৰ হেৰি ন ব্যৱহাৰ নকৰিবা ঠাণ্ডা পানী তাই সেয়া তোমাৰ আহি পেলাই গা ধুই দিয়ে যে ৰাতিখন সেটো কাৰণে হ'ল চাগৈ, উম উম। এনে বাক অ' নোৱাৰেও নহয় সেইটোৱে, দিয়া।
বাৰু ঠিকে আছে দিয়া, অ' অ' অ'।